হেল্ল' কি ক? মই আছো এনেই তুমি কি কৰি আছা?
মই এনেই তোমাৰ অলপ পঢ়ি আছো মানে অলপ ওলাই গৈছো ন?
অ গৰমতে আহিছে ন পুৰা?
উম গৰম উঠি আহিছে সেইটো এইটোয়ে মানে আজি দিনটোৰ। বৰষুণ, ন সেই কাৰণে আৰু
তাকে তাকে ইমান গৰম পিছে আমাৰ মানে বৰষুণ, দিলে যেনিবা অকণমান ঠাণ্ডা পৰিলে।
আচ্ছা ঠাণ্ডা পৰিছে নেকি?
অ সেই কাপোৰলৈ শুই আছো।
ঠিকে আছে দিয়া,। বাৰ-বাকী তোমাৰ আৰু ভাত পানী খালা।
এতিয়া জানো ভাত পোৱা সময়, আমাৰ ভাত বনাই আছে খামগৈ আৰু টেন-থাৰ্টিমান বাজে ভাত খোৱা টাইত।
অ' ঠিকেই আছে বাৰু এনেই তুমি ঘূৰা-ফুৰা কৰি আছা নেকি, এই কেইদিন।
নাই, নাই ক'বাত যাম বুলি খালী ভাবি আছো,। মানে চবকে দেখি আছো নাই।, তুক টাও ৰিজৰ্ট। নহ'লে টকচিতা তেনেকে যোৱা দেখি আছো টো মোৰো যাওঁ, যাওঁ লাগিছে বাৰু অলপ অলপকে।
মাজে-মাজে যাব লাগে, এনে এনেই তুমি কৰ'ৰবাত যাম বুলি ভাবি আছা নেকি, এইকেইদিন?
তাকে ভাবিছোঁ অৰুণাচল, ফালে যাওঁ নেকি বহুত দিন ওলায়ো যোৱা নাই অলপ যোৱাও হ'ব ফুৰাও হ'ব।
আচ্ছা, আচ্ছা যাব পাৰা এনেই মইতো মাজতে তোমাৰ মেঘালয়, গৈছিলো ন। তাত কি ধুনীয়া জেগা টুপলা একেবাৰে। গ্ৰীনেৰী, গ্ৰীনেৰী পুৰা গছ-গছনি, পুৰা পাহাৰ ডাঙৰ, ডাঙৰ পাহাৰ, ইমান ভাল জানা। আৰু তাৰ যে তোমাৰ ৱাটাৰ ফল উত তুমি নামিলে, পানী খিনি কি ঠাণ্ডা মানে তুমি জানা দেখিয়ে মানে ঠাণ্ডা লাগিব হা নামোতে কিন্তু তুমি গা-ধুব মন যাবই আৰু তেনেকুৱা। গম পাইছা। সেইটোয়ে বাকী অৰুণাচলো, বহুত ধুনীয়া দেই জেগাত তো-তুমি অৰুণাচলতে, মই মাজতে ঘূৰি আহিছিলো। টিপি জেগা নাম টি পি হয় হা। তোমাৰ ভালুকপুঙৰ অলপমান আগত আৰু তাত কি হয়, ৱাটাৰফল এটা আছে হা। ৱাটাৰফলটো মানে বহুত আগত আছে, কিন্তু তালৈকে মানে যাব নালাগে। তামুখ খতে মানে। পানীটো যে ৱাটাৰ ফলৰ পৰা আহি থাকে পুৰা, উম মাজত যে একেবাৰে ডাঙৰ ডাঙৰ পাথৰ বিলাক যে হয়। পাথৰ খিনিতে মানে মানুহ বিলাক আহে, পিকনিক কৰে। এনেই গা-ধুৱে নৰ্মেল মানে বহুত কম পানী দেই তোমাৰ, আঠু তললৈকে পানী আৰু।
আচ্ছা।
অঁ, তুমি মানে ক'ত যাম বুলি ভাবিছা অৰুণাচলৰ?
এই মই তেনেকে ভবা নাই, মই কোনোবা এখন ৰিজৰ্টতে যাম, নহ'লেনো ক'ত যাম ন। ত ৰিজৰ্ট গৈ গোটেই দিনটো টাইমটো স্পেণ কৰি গধূলি চাৰি পাঁচটা চাৰি পাঁচটা নহয়, চাৰে সাতটামান বজাত আহি দিম বুলি ভাবিছো আৰু তেনেকে। তাতে মানে থাকি মেলি অলপ পানীও খুলিম, যিহেতু মানে এতিয়া ইমান গৰম ন। অকমান নদীৰ নিচিনা কাষৰ এই তোমাৰ মানে মোৰ কি অৰুণাচলতকৈ বেছি ছাৱালপাৰা যাব মন গৈছে জানা। চাৱালপাৰা জেগাটো কি ধুনীয়া নদীত এখন বৈ যায় মানে বি চাইদে চাইদে ঘাঁহ আছে, তাৰপা গছ দুজোপা মান আছে। খুব ঠাণ্ডা জেগা মানে, একো মানে মানে কোলাহল পৰিৱেশ নহয় মানে বহুত মানে একদম ঠাণ্ডা পৰিৱেশ তাত গৈ মানে কিমান ভাল লাগিব বুলি, মই একচুৱেলি, মানে মই সেই তোমাৰ তাতে যাম বুলি ভাবিছিলো। খালী এতিয়া মিলোৱা মানে কোনো নাযায় ন তেনেকে, ইমান দূৰ ক কোকৰাঝাৰত আছে যিহেতু। ত মানে অৰুণাচলত যাম বুলি ভাবি আছো আৰু।
অ যাব পাৰা আৰু বাকী তুমি যে কৈছা যেনে তুমি ৰেজট থাকিব ন, এনে তুমি ৰেজট থাকিলে তুমি তাত ৱাটাৰ-ফলত ক'ত পাবা, তুমি তাৰে চুইমিং পুল পাবা, সৰু মুৰা তাত তুমি গা ধুব লাগিব।
না না না না সেই ৰেজৰ্টত মানে তোমাৰ এ ৰেজৰ্ট মানে কি পানীৰ ওপৰত যে তোমাক কটেজ বনাই দিয়ে যে।
অ আচ্ছা আচ্ছা গম পাইছো, তুমি তেনে কৰ্তেজ বুলি ক'ব লাগে ন।
অঁ নহয়, ৰেজৰ্ট খনতে কৰ্টেজ থাকে আক।
অ' আচ্ছা, আচ্ছা মানে অৰুণাচলত তেনেকুৱা থাকে ন।
তুমি যোৱা নাই নেকি? তেনেকে তুংটাও ৰিজট তোমাৰ অক তকচি তা সেইবিলাকলৈ মানে ছেভেন কে এম ৰিজৰ্ট এইবিলাকলৈ যোৱা নাই নেকি তুমি এবাৰ হলেও?
নহয় মই মানে ৰেজৰ্টৰ ফালে যোৱা নাই মই এনেই মেঘালয় গৈছো নহ আৰু মেঘালয়ৰ ফালে মানে ৰেজৰ্ট বিলাকত যে এনেকুৱা ৱাটাৰফল নাথাকে মানে। গম পাইছে, সেইকাৰণে মানে ইমান এটা নাজানো আৰু মই অৰুণাচল গৈছো কাৰ যদিও মানে ৰেজৰ্টত সোমোৱা নাই মানে, এইবিলাক যে নেচাৰেল ৱাটাৰ পুল হয় তাতে মানে গা চা ধুই আহি যাওঁ আৰু।
অহঁ অহঁ এই তোমাৰ মানে তাতে হেৰি অক তোমাৰ মানে এহ নৈ এখন যায় হা, নৈ খনৰ ওপৰতে চাপ'জ কটেজ কেইটামান বনাই দিয়ে, ত তেনেকুৱাতে মানে ৰেজৰ্ট নিচিনা আৰু। খালি ডাঙৰ এৰিয়াটো ডাঙৰ থাকে। তোমাৰ ধুনীয়া পানী খিনিও চফা লাইক মানে। ৱাটাৰফলৰ পৰা পানী অহাগতে লাগে তোমাৰ মানে চিনেৰীটো চাবলে। ভাল হয় জেগা টুকুৰা, মই মানে এবাৰ গৈছো তোমাৰ হেৰি তুংটাও খনলৈ গৈছো। বহুত ভাল হয়, ছেভেন কে এম খনো ভাল বাৰু খালি আৰু মেইন কথা তাত মানে চানডে চানডে যাবলৈ ভাল চানডে চানডে মানে কিবা মানে লাইক অলপ পাৰ্টি নিচি না হয় আৰু আঁহ আ আৰু তোমাৰ কেতিয়াবা কেতিয়াবাটো চেলিব্ৰেটিও আহে টো মানে চানডে গলে খালি এক্সট্ৰা পে' কৰিব লাগে আৰু নৰ্মেল যোৱা নিচিনা নহয় মানে তোমাৰ তাত পাৰ্টি হয় না। ত' মানে মই তো দেওবাৰে মানে চানডে যোৱা নাছিলো ত নৰ্মেল এনে কে বাৰতে গৈছিলো খালি এইবাৰ গলেতো চানডে যাম বুলি ভাবিছো অলপ পাৰ্টি চাৰ্টি কৰিব পাৰিম তেতিয়া।
অহ এইটো পাৰি বাৰু দেই।
তুমি যাম বুলি ভাবিছা নেকি মোৰ মানে মানে মই সুধিছো হা চাৰাল পৰা যাবলৈ মানে বাজেটটো অলপ বেছি হৈ যায়। আৰু কিছুমানৰ পেৰেণ্টচে নিদিয়েতো মানে সেইকাৰণে ছাৰাল পাৰাতো বাদদিলো আৰু বেলেগ কেতিয়াবা কেতিয়াবা যাম বুলি। ত' এতিয়া মানে এ ত আকৌ কলেজ চলেজ খুলিলেও যাব নাপাম ন সেইকাৰণে ভাবিছোঁ অলপ অহ অৰুণাচলত পাই গৈ আহোগে নেকি বুলি।
অৰুণাচল যাব পাৰা আৰু তোমাৰ যদি চাউল পাৰা কুইচাৰী জেগাটো ক'ত আছে বাৰু?
চাউল পাৰা তোমাৰ কুকৰাঝাৰত আছে।
অহ কোকৰাঝাৰতো দূৰে আছে বাৰু দেই আমাৰ এইফালৰ পৰা।
উম, সেইটোৱেই দূৰত কাৰণে মানে কিছুমানৰ পেৰেন্টছে নালাগে বুলি কৈছে আৰু কিছুমানৰ বাজেটটো নিমিলে ন কিন্তু অৰুণাচল আকৌ আমাৰ ঘৰৰ পৰা তোমাৰ খুব বেছি এক ডেৰ ঘণ্টাহে আকৌ। এইপিনে গ'লেতো আধা ঘণ্টাও নালাগে আমাৰ ইটো চাইডত গ'লে।
আচ্ছা, আচ্ছা, আমাৰ এইটো অৰুণাচল গলে তোমাৰ গ'লে তুমি মানে কোন ফালে পাবা ভালুকপুং পাবা নে নে কোনটোত গেট পাবা? আগতে।
অহ, মই এতিয়া ক'ব নোৱাৰিছো হা গেটটো নামটো মই নাজানো। খালি, তোমাৰ যোনটো তোমাৰ মানে এ টাউনতটো পাৰ হৈ যাব লাগে যে।
আচ্ছা, আচ্ছা, সেইটো ভালুকপুং। অ' গম পাইছো এইটো তোমাৰ ভালুকপুঙে পাবা, কিন্তু আমাৰ এইফালৰ পৰা তোমাৰ ভালুকপুং তোমাৰ বেছি নহয়, এক ঘণ্টা লাগে এতিয়া তোমাৰতো তুমিতো বহুত দূৰত থাকা ন এনেকুৱা গৰৈ মাৰি নে কি নামটো আছিলে ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা কেনেকে দেৰ ঘণ্টা কেনেকে লাগিব পাৰে মই এইটো বুজা নাই কথাটো?
তুমি নহয়, মই তাত নাথাকো বাৰু, খালি আমাৰ মানে চোৱা, মই থাকো তোমাৰ নামৰূপততো, উম। ত' মানে নামৰুপৰ পৰা যোনটো আমাৰ এ জয়পুৰ ফালৰ যোনখন অৰুণাচল একেখনেই অৰুণাচল না। ত' মানে সেইফালে গ'লে তোমাৰ আমাৰ আধা ঘন্টাও নালাগে লাইক বিশ পঁচিশ মিনিটত পাই যাওঁগৈ আমি তাত মানে তোমাৰ শুকান জুৰি বা নামফাকে আমি সেইবোৰ চাব পাৰো ঠিক আছে। কিন্তু এইটো চাইডত গ'লে মানে আমাৰ লাগে তোমাৰ খুব বেছি এক ঘণ্টা বা ডেৰ ঘণ্টা কাৰণ লং ডিং লংডিং চংডিং আমি পাৰ হৈ যাওঁ না। ত' কানুবাৰী চানুবাৰীটো সেইবোৰ পাৰ হৈ গ'লে তোমাৰ মানে মেইন যোনখন অৰুণাচল মানে সেইখনত তোমাৰ লাগে আৰু দেৰ ঘন্টামান। বাকী ৰুচাটো আৰু ওচৰ ন ৰুচাটো তোমাৰ এঘন্টাতে পাই যাওগে আমি খালি ৰুচাটো ইমান ভাল নালাগিব বুলিকে যোৱা নাই আৰু
আচ্ছা মই এটা কথা বুজিছো তেই তোমাৰ ফালে যোনটো তুমি অৰুণাচল সোমাবা ন স টো মানে বেলেগ চাইড আমাৰ অৰুণাচল সোমোৱা গেতটো বেলেগ চাইড গম পাইছা আমাৰতো ভালু কম পৰা সোমাম কিন্তু তুমি ডিব্ৰুগড়ত থাকা ন তাপা তুমি বেলেগ ফালৰ পৰা সোমাবা অৰুণাচল গম পাইছা
অ
সেইটোয়ে এতে, এনেকে যাব পাৰি বাৰু তুমি মানে এতে কেইটা মানুহ এতিয়া আছে তোমাৰ গ্ৰুপত?
গ্ৰুপত তেনেকে মোৰ লগৰ এজনী আৰু মই হে সেয়ে আমি স্কুটি লৈ যাম বুলিয়ে ভাবি আছিলো।
ঠিকে আছে স্কুটি লৈ যায় স্কুটি লৈ অৰুণাচলত যাব পাৰা কিন্তু দেই, কিন্তু আহোতে মানে অলপমান জোগাটো মানে অলপ শুনা ৰিস্কি হৈ যায় মানে পাহাৰত তলৰ পৰা আহিব লাগে ন, ব্ৰেকে কাম নিদিলে মানে বহুত কিবা হৈ যাব পাৰে আৰু গম পাইছা।
অকনমান ৰিস্ক থাকে বাৰু কিন্তু হলেও মানে ইমান হেৰি নহয় কাৰণ এ আমি গৈছোঁ ন, মই আগতেও গৈছোঁ তেতি য়া মই স্কুটি লৈয়ে গৈছোঁ কাৰণ এ মানে এনে কয় মানুহে ইমান ৰিস্কও নাথাকে কাৰণ, জেগাটোকোৰা ভালেই খালি নেট টো নাপায় আৰু কিবা হ'ল বুলি ক'লেও মাতো বুলি কাৰোবাক মানে মেইন প্ৰব্লেম সেইটোৱে, এনে জেগাকিটোকা ভাল ৰাস্তাও ভাল।
এইটোৱে নেটৱৰ্ক নাপাই দেই কিন্তু এটা কথা দেই মই যেতিয়া মেঘালয় গৈছিলোঁ ন
উম।
মেঘালয় মানে পাহাৰৰ ওপৰত জানা এনেকুৱা পাহাৰ তাত ঘৰ মোৰ একো নাই কিন্তু তাত যে এনেকুৱা যে লাইনৰ তাৰ যে লাগে যেনেকে ফাইভ জি, ফ'ৰ জি, যে জিঅ' চিম এইবিলাক যে ডাঙৰ ডাঙৰ যে থাকে। তাঁৰ বিলাক এনেকুৱা একেবাৰে পাহাৰৰ ওপৰত লগায়ছে মই মানে চায়ে ভাবিছোঁ এইটো মানে মানুহে কেনেকে লগাব পাৰিছে ভাবাচোন তুমি একেবাৰে পাহাৰৰ ওপৰত। ভাবিব পৰা নাই বস্তুটোক।
অ' তাকে যোনে জনাই লগাই আৰু আমিনো ক'ত আমাৰ এই সেইকাৰণে আমি এতিয়া কি জানো আমাৰ আপাৰ খিনি বহুত চেভত আছোঁ বুলিয়ে ভাবো কাৰণ মানে চোৱা আমি ইমান পাহাৰীয়া এলেকাত নাই ইমান ৰিক্সত থকা নাই ন। আমি বহুত ভালকে আছোঁ বুলিয়ে ভাবিছোঁ কাৰণ এ সিহঁতৰটো কেতিয়া কি পাহাৰ খহি যায় কি খহি যায় ক'ব নোৱাৰো ন। কিন্তু অ' আমিতো আমাৰোটো এনেকুৱা নহয় ন।
সেইটোৱে। যাওঁ মানে সেইবিলাকৰ জেগাত মানে পাহাৰ এইবিলাকৰ জেগাত অলপ ৰিস্ক আছে যেতিয়া পাহাৰ খহি যায় মানে তললৈ আহি যায় বৰষুণ দিলে ফ্লাড আহে ন, ফ্লাডো আহে তোমাৰ এনেকে লেণ্ডশ্লাইডো হয় তেতিয়া মানে ঘৰ বিলাক এনেকে ভাঙি চাঙি যায় বহুত ভয় কথা এইটো।
ঘৰ বোৰ পকা ৰাস্তা
হেল্ল! ' বাকী তুমি এনে অ' হেল্ল'
অ' শুনিছা? হেল্ল'! অঁ অঁ শুনিছা? হেল্ল'।
অ' শুনিছোঁ শুনিছোঁ। হেল্ল'।
অ' আচ্ছা আচ্ছা অ' মানে মাতো চাগে নাইকিয়া হৈ গৈছিলে মাজত
অ' এই মাজতে তোমাৰ নেটৱৰ্কটো অকণমান প্ৰব্লেম দি দিয়ে আকৌ।
অ' একো নাই দিয়া মানে তোমাৰে নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে দেই, মানে মোৰ ঠিকে আছে।
উম মাজে মাজে অলপ প্ৰব্লেম দি দিয়ে কেতিয়াবা হেৰি হৈ যায় যে
এইটো এইটোৱে বাকী তুমি ভাত পানী খালা? নাই খোৱা ন?
নাই খোৱা নাই খোৱা বনাই আছে খামগে আৰু লাহেকে।
ঠিকে আছে বাকী এনে তুমি ৰুটি বেলিব জানা?
মই ৰুটি বনাবও জানো, বেলিবও জানো, পুৰিবও জানো।
অ' ঠিকে আছে, এনে তোমাৰ ৰুটিটো গোল হয় নে?
অ গোলেই হয়
ঠিকেই আছে দিয়া বাৰু মই এবাৰ ৰুটি বনাইছিলো ন মোৰ ৰুটিটো মানে অলপমান গোল নহলে মানে আহ দেখিবলৈ কিবা হ'ল মানে অলপ ৰেটংগল মানে ট্ৰায়ংগল বনি গ'ল মানে সেইটো আৰু কিন্তু খা কিন্তু খাবলে কোমলে লাগিছে
অ এই তোমাৰ চেপৰ ওপৰত মাথা নামাৰিবা খাবলে কোমল হ'লে ভাল আৰু
আহি সেইটো কৰো পেটতো ভৰিলে হ'ল আৰু
সেইটোৱে চেপৰ লগত মাথা মাৰি লাভ নাই
সেইটো আৰু বাকী তুমি অৰুণাচল যাবলৈ কেতিয়া ভাবিছা
এই তোমাৰ দেওবা মানে ভাবিছো তোমাৰ ফ্ৰী আছো না এতিয়া
অ এতিয়া ফ্ৰী আছে ন হ'ব মই তোমাক অ জনাম বাৰু কেতিয়া মই যাব পাৰো নে নোৱাৰো মানে এইকেদিনতে মানে মেঘালয় ঘূৰি আহিছো আৰু এতিয়া মই মানে দিনত মানে ঘূৰিয়ে থাকো ন গোটেই দিনটো সেইকাৰণে মানে ঘৰৰ মানুহ মোক নিদিবও পাৰে
নিদিবও পাৰে তাকে এই পাতি লোৱা যদি মিলে যাবা আৰু মোৰ লগত
হ'ব দিয়া মই তোমাক ক'ত জ্বনাম দিয়া ন ঠিকে আছে দিয়া বাই বাই